অ'।
অ', মই কি কৈছিলো শুনা পাইছ ন'?
অ পাইছো।
অ', মানে মই কি কৈ আছিলোঁ তোমাক অ', যেনেকৈ পি আৰ চি খন মানে যেনেকৈ ইনকাম চাটিফিকেট থাকে যে সেখন মানে। তোমাৰ মাজে মাজে কি কৰি থাকিব লাগে, অ', মানে বছৰে বছৰে ইনকাম চাৰ্টিফিকেটখন মানে আৰু নতুনকে বনাই থাকিব লাগে।
বনাই মানে?
মানে ইনকাম চাৰটিফিকেট খন তোমাৰ ভেলিদিতী এক বছৰ থাকে।
বিনিউ কৰিব নোৱাৰি নেকি এইবোৰ বস্তু?
আৰু তোমাৰ ইনকম চাৰ্টিফিকেট প্ৰতিক মানে ইয়াৰে ইয়াৰে বনাব লাগে আৰু।
বনাবৰ মানে বনোৱা প্ৰচেছটো একে নেকি ফাৰ্ষ্টটে যেনেকে বনাইছিলো?
অ', ফাৰ্ষ্টটত যেনেকে বনাইছা প্ৰচেছ তেনেকুৱাই ছেম এক্সেক্ত। অ', আৰু বিশ্বাস পি আৰ চি বহুত লম্বা প্ৰচেছ। পি আৰ চি প্ৰচেছটো কছো বাৰু মই তোমাক, মানে এই ইনকাম চাৰ্টিফিকেটখন বিশ্বাস ভণ্টি এ মই নিজে বনাই দিছোঁ ৰে। টপত ইনাৰিকট এপলাই কৰিছো। মানে চাৰ্টিফিকেট এপ্লাই কৰিছো তাৰ মানে গাঁৱৰ চাৰ্টিফিকেট চব আছিল ন। মাটিৰ খাজানা খাজনা আছিল, মানে মোৰ পি আৰ চি, পি আৰ চি যিখিনি ডকুমেণ্ট লাগিছিল আৰু। চ' এইখিননে গোটেইখিনি আছিল। মই নিজে বনাইছো, মানে নিজে এপ্লাই কৰিছো হৈ গৈছে,
ঠিকে আছে
মানে মই নিজে এপ্লাই কৰিছো, মানে হৈ গৈছে এপ্ৰোভ এপ্ৰোভ চব হৈ গৈছে, মানে ইনকাম চাৰ্টিফিকেট ওলাই গৈছে আৰু। মানে ইমান টান নহয় যি
সেইখন কি অৰিজিনেলখন দিব লাগেনে ক'ৰবাত দিলে না জেৰক্স?
আৰে তোমাৰ ভাই একবাৰ যেতিয়া ওলাই যাব, মানে তেতিয়া তোমাৰ জাছ তোমাৰ নম্বৰটো মাৰিবা প্ৰিন্ট আউট ওলাই থাকিব হৈ গ'ল তোমাৰ। প্ৰতিবাৰে অৰিজিনেল ওলাই থাকিব তোমাৰ।
আহ, মানে এক বছৰলৈকি ন?
অ', মানে এক বছৰলৈকে আৰু, তোমাৰ ধৰি লওক তোমাৰ নম্বৰটো তোমাৰ এটা অ', তোমাৰ যে এটা নম্বৰ যে থাকে, সেই নম্বৰটো মাৰিবা যেতিয়া দোকানতে এই নম্বৰটো দিলে হ ডাইৰেক্ট প্ৰিণ্ট আউট ওলাই দিব, ডাইৰেক্ট অৰিজনেল খন ওলাই দিব, এনেকা তুমি বাৰে বাৰে দি থাকিব পাৰা একবছৰ ।
আচ্ছা আচ্ছা, পি আৰ চিৰ ক্ষেত্ৰতো ছেম।
পি আৰ চি তেনে এটা নম্বৰ এটা নম্বৰ । তুমি কি বুলি কয় ওলাই যাব,
তুমি যিখন পিয়াৰ চি বনাইছা, সিখানতো হ'ল টাইম। এতিয়াতো, সেইখনৰো ভেলিডিটি যাবগে।
ইমান আৰ পি আৰ চি পি আৰ চি পাৰমানেট এখান বনাই।
এখনে।
উম, পি আৰ চি একবাৰেেই বনাই, ইয়াৰ ভেলিদিটি নাযায়। অ', যেনেকে ইনকাম চাৰ্টিফিকেটৰ যায়, বাট পি আৰ চিৰ নাযায়, পি আৰ চি ওৱান টাইম প অ প অ য'ত যিতিং কেনে দিবাৰ আৰু পি আৰ চি লম্ভা প্ৰচেছটো বহুত।
অ', অ গম পাওঁ।
াৰ ব হৈ য পন্ধ বিশ মত এপাই কৰাৰ হা পোন্ধৰ বিশ মিনিট লাগে বোলে ঘৰতে হ তাৰপিছত। তোমাৰ দহ দিন পোন্ধৰ দিনৰ ভিতৰত তোমাৰ বা এসপ্তাহ ভিতৰত আজিকালি এসপ্তাহ ভিতৰত আহি যায় হা অ তু বুলি কয় এসপ্তাহৰিতৰত আহি যায় কিন্তু পিয়াছৰ প্ৰচছটো বহুত লম্বা প আৰ চিৰ ফাৰ্ষ্ট। তোমাৰ কি চব দকুমেণ্ট কৰা ৰেডী গাওঁবুঢ়া আৰু লিখাৰ পৰা পৰা গোটেইখিনি লাগিব। তাৰপিছত এপ্লাই কৰিব তুমি এপ্লাই কৰ পিছত তোমাৰ এটা যাব মণ্ডল অফিচত এটা যাব ডিচি অফিচত। হা আৰু এটা কিবা এটা অফিচত যাব তোমাৰ সেই বস্তু তিনিটা জোগাত যাব চ' মণ্ডল অফিচত। পূৰফ হ'ব লাগিব। ঠিক আছে ডি চি ষ্টেচনত যাবয়। মণ্ডল অফিচত যাব এটা পুলিচ ষ্টেচনত যাব আৰু ডিচি মানে তুমি যিখন জিলাৰ ডি চি এটা থাকে ন' চব জাগাত ডিষ্ট্ৰিক, ডি চি ডিষ্ট্ৰিক কালেকটৰ মানে তাৰ তাতে যাব আৰু।
আহ
তেতিয়া তোমাৰ যিখন তোমাৰ মণ্ডল অফিচত যাব সেইখন তোমাৰ। মণ্ডল অফিছে মানে চেক টেক কৰিব সেইটো এপ্ৰুভ কৰিব লাগিব। তাৰিছত যিটো ডিচি আছে ডি চি মানে চেক কৰিব চেক কৰোঁ বুক কৰিব লাগিব। আৰু যদিটো পুলিচৰ তাতে যাব পুলিচে তোমাক কল কৰিব ক তোমাৰ তোমোকৰ তুমি পুলিচ ষ্টেচন দা তোমাৰ গাঁৰ চৰত যিটোৰ চৰত যিটোুলি ষ্টেচন দিবা আৰু
আহ
সেইুলি ষ্টেচনৰ পৰা তমাক কল কৰিব কি অ প আৰ চিৰ কাৰণ এনেণে আছিল চব অৰিজনেল ডকুমেণ্ট লৈ যাব লাগিব। তোমাৰ যিমান আধাৰ কাৰ তোমাৰ যিগিলা আধাৰ কাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, তাৰ পিছত তোমাৰ স্কুল চাৰ্টিফিকেট মেট্ৰিক আৰু এনেকুৱা মানৱ এইবিলাক সব অৰিজিনাল ডকুমেণ্ট মানে পুলিচ ষ্টেচনত যাব লাগিব, যাই কিনে তাতে চেক কৰাব লাগিব। তাতে চাব তাৰপিছত তোমাৰ হৈ গ'ল ন বো তুমি মানে অ। চাই এপ্ৰভ কৰি দিয়ে পুলিচ মে ফাৰ্ষ্ট তোমাৰ মণ্ডল অফিচ প্লাছ পুলিচ ষ্টেচনত যাব। ঠিক আছে মন্দলৰ পিছত যেতিয়া এপেভ হ'ব আৰু ডি অফচত মানে তিনিটাত একেলগে গুচি যাব মানে বস্তুটো বুজি পৈছ অনলাইন যোগে তিটা দি ঘুচি যাব প্ৰথমতে মণ্ডলিৰ ভিতৰত এপ্ৰ হৈ যাব বুজ মনৰ মণ্ডলৰিত জলিদিএপোভ হয়। তাৰিছত পুলি ষ্টেচনৰ পৰা ফোন কৰে আৰু ডি চি থ হোৱাটো অকণমান টাইম লাগি যায় ৰে মান মোৰ মানেুলি ষ্টেচন আৰু মনম বহুত জল্দি হৈ গৈছিল। আহ পোন্ধৰ দিনৰ মানৰ ভিতৰতে হৈ গৈছিল আৰু বাকী ডি চি এপ্ৰভহতে মোৰ। ত্ৰিশ দিন লাগি গৈছে মানে পোন্ধৰ দিন আৰু লাগি গৈছে। মানে মোৰ একমাহৰ ভিতৰত পি আৰ চি হৈ গৈছে। অ অনলাইনত তুমি চাই থাকিব পাৰি বস্তুটো ত এপ্ৰুভ হৈছে নে হোৱা নাই।
পুলিচ ষ্টেচনত কি ইহঁতে কম্পিউটাৰতে এপ্ৰুভ কৰি দিয়ে।
অ নাই ন নাই পুলিচ ষ্টেচন তোমাক মাতিব মতাৰ পিছত যেতিয়া চেক কৰিব তেতিয়া তাহাতে হক তাহতক তাতে চিষ্টেম থাকে ন' তাহাতৰো। প্ৰচেছ এটো কৰি কিনে ততে পূৰফ কৰি দিলে ততে আৰু এ মোৰো টাইম লাগিছিল। মোটামটি একাহ লাগছিল আৰু পি আৰ চি খণতে
তাৰপিছত পি আৰ চি এখন অনলাইনত‌
অলাইন তোম নম্বৰটো থাকিবোমাৰ যিটোপ্লিকেশন নম্বৰ থাকে এপ্ললিকেশনটো মাৰি কি তুম চ এক প চব চব চব জাগাৰ পৰা একছে। চাকচেচ হৈ গৈছে মানে এপৰুভ কৰি দিছে, চ' তাৰপিছত পৰা তোমাৰ মানে ফুল লাষ্টত এপ্ৰুভ দি দিব আৰু ডি চি এপ্ৰুভ পুলিচ ষ্টেচন এপ্ৰুভ আৰু মণ্ডল অফিচ এপ্ৰুফ আৰু মানে এগ্ৰিকালাৰ মানে চাৰ্কেল অফিচ বুলি কয় মণ্ডল অফিচক। এপ্রুভ, এতিয়া তোমাৰ চব চাকচ্চেছফুল হৈ যাব তোমাৰ এইখন, চাকচ্চেছফুল হৈ যোৱাৰ পিছত তুমি তোমাৰ সেই নম্বৰটো মাৰিল তোমাৰ ডাইৰে্ পি আৰ ওলাই আহিব।
অনলাইনতে ওলাই আহে।
ওলাই সেইখন পিণ্টাৰ ল'ব হৈ গ'ল অৰিজনেনোই ওলাই আহে।
আচ্ছা আচ্ছা সেইখনেে প্ৰিণ্ট আউট আৰু ন
অ সেইকাৰণে নাই ডাইৰেক্ট অৰিজিনেল আৰু
অ' আৰু কি আছে জেগাত? কি দম মিছিল দিলে নহয় নেকি।
অ' মই নাজানো তুমি চ পিচি ইমান টান নহয় যিমান ভবা যায় ইজি হয় ইমান টান নহয় বনোৱাাতটো দমিচিলেলৰ কথা নাজানো কৰবাত বেছিকৈ পিয়াৰ্চি খুলি থাকে চোন বেছিভাগ মানুহে পি আৰ চি যাৰ ডমিচিয়েলখন ক'বাত একচেপ্ট কৰে আৰু
অ- অ সেইটো হয় ত মিছিলখন একদিনতে হৈ যায় নেকি
উম গম পাইছো। দমিচিয়েল নাই পোৱাা পোৱা নাই মোৰ হিচাপত বিয়া চিকন কৰা ভাল হয় বেটাৰ অপশচন হয় আৰু।
ম বনাব লাগিব ৰবা।
পিয়াৰ চি খান দিয়া একবাৰ বনাবা অ হৈ যায় লাইফ টাইম টেনচন নাই তোমাৰ, আপলোডেড চাপলোদেড বা ৰিনিউচ্ বিলাক চিষ্টেম নাথাকে আৰু
অ 'সেইটো এটা ভাল
আৰু পইচা বেছি নাযায় তুমি যদি নিজে এপ্লাই কৰা ঘৰত ত্ৰিশ টকাত হৈ যাব
নিজেও কৰিব পাৰি পীয়াৰ্চি সেও লাগে নহয় কিবা এপ্লিকেচন কিবাখন আছে ৰবা ফৰ্ম নেকি চবা চিটত যাই যে উলিয়াব লাগে।
অ'ও আচ্ছা আচ্ছা, তোমাৰ চেল্ফ ডিক্লোৰচন ফ্ৰম।
হয় নেকি? চেৱা চিটত যাই কিন্তু কিবা এখন ওলাব লাগে।
চেল্ফ চেল্ফ দিক্লাৰেচন ফৰ্মৰ কথা ক দিয়া তুমি
নিজে ওলাব লাগে ন এইখন আমি
একো আৰু ন ত ইউটিউব গ বুজাইছ এটা ৱবট লাগে আৰু এটাই সিহ পঁচিছ খালি মানে তোমাৰ অমান বেছি লাগে কাৰছিলেক হয় ন। অ' মানে পি আৰ চিত মানে পুলিচ চেক আৰু ইয়াতে আৰু ইনকম চাৰ্টিফিকেটত তোমাৰ ডিচি আৰু চালক ঠিক কৰে আৰু এটা বাঢ়ি যায় পুলি ষ্টচন এটা বাাৰি যায় আৰু সেই। বাকী, প্ৰচেছ চেম আৰু তাৰে টান বুলি বস্তুতটো মানে একচুৱেলী টান নহয় আৰু ইমান টাইম নালাগে
অ' এ ইনকামৰ জেগাত এফিডেফট দিব নোৱাৰে নেকি
অ হয় লয় বহুত জেগাত দেফিদেফিটো লয়
অ -অ- অ
বা কাৰাবাৰ কাৰাবাৰ কৰা নাছিল বা ছেকেড বাৰতো কাৰ কাৰাৰ কৰাই নাছিলেফ এফটো বা তোমাৰ কি ৰেচন কাৰ্ড লৈছিল বা ইনক চাৰট লৈ ৰেচন কাৰ্ডটো আনিছিল ফাৰ্ষ্টবাৰত টো আমাৰ ৰেচন কাৰ্ড লোৱা নাছিল মনত আছে নে। আমি যে এডমিছন লব গৈছিলোঁ, তেতিয়া অকল আমাৰ ইনকাম চাৰ্টিফিকেট দিয়া আছিল। আৰু কি এফিডেভিটও একচেপ্ট কৰা নাছিল?
অ'
ছেকেণ্ড বাৰত এফিডেভিট একচেপ্ত কৰিছিল। আ কি বুলি কি কয় আৰু এফিডেফিট কৰিছিল আৰু তোমাৰ কি আছিল ৰেচন কাৰ্ডো কৰিছিল থাৰ্ড বাৰ একেপ্ট কৰা নাছে ছিল নেকি তাৰ পৰা কৈছে কি ৰেচন কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগে এনেকৈ কৈছে আৰু
উম, তোমাৰ এটা আছে ৰেছন কাৰ্ড।
আছে, আছে আমাৰ আছে তোমালোকৰ নাই নেকি
আমাৰ খন এ পি এল নেকি?
অ' আচ্ছা, বি পি এল হ'ব লাগে ন। এ পি এলখন কি ৰেচন কাৰ্ড মানে ত মানে মানে কি হয় কি পায় মানে।
তাতেও এই চাউল তাউল কিবা কিবি পায়। আজিকালি বা কিমানকে দিয়ে দুই কেজি কে দিয়ে নেকি? দুই কে যে নহয় চাগে চাৰিজনৰ মিলি বিশ কেজি কে দিয়ে চাগে একজনৰ পাঁচ কেজি কে।
আচ্ছা, ডিকেলাটোৱেই সেই ধৰ পাঁচ কেজি কে দিয়ে।
অহ'।
তোমালোকৰ কত আছে কি বুলি কয় গাঁৱত আছে নেকি
নাই নাই আমাৰ ইয়াতে, আমাৰ তোমাৰ হেই নেপচিটোৰ গলিটোত আছে চাগে আন বজাব লাগে।
জাই নাপোৱা আনা না চাউল টাউল
আনে ঘৰৰ মানুহে আনে
কি কি চাউল পালা মানে এতিালৈ মানে মানে কি কি এতিয়া পায় মে চাউলৰ ভাহ পাই নে আৰু
চাউল দালি সেনকে দিছিল চেনীও দিছিল চেনীটো বন্ধ কৰিছে। আ আকৌ আগষ্টৰ পৰা চেনি আৰু মিঠাতেল দিম বুলি কৈ আছে আকৌ
অ আচ্ছা চেনি আৰু মিঠাতেল দিব
অ
অ'। আমাৰো মানে কি বুলি কয় তোমাৰ এ এ গাঁৱত আৰু কোকোৰাঝাৰতে আমাৰ ৰেচ ছন আছে আমাৰ এয়াতে নাই আৰু
কোকোৰাঝাৰত তোমাৰ কোন থাকে মা না দেউতা
দেউতা দেউতা
আৰু মাৰ ঘৰ কত
মাৰ বৰপেটা
অ অ অ তহতো কোকৰাঝাৰে যাই থাকা বেছিকে
অ মানে কোকৰাঝাৰত অ কোকৰাঝাৰত মানে মাজে মাজে যাই থাক মানে আজিকালিতো যাও নপৰে বাৰু কাৰণ ককাও নাই আইতাও নাই আৰু কি বুলি কয় তোমাৰ এই কি মাজে মাজে মানে এ মানে তিনি মাহৰ মূৰত একবাৰ মানে যায় কি জানা ৰেচন কাৰ্ডখন ততে নামটো কাটা নাখায় যদি তিনিবাৰ তুমি নলোৱা তোমাৰ ৰেচন কাৰ্ডৰ নামটো কাটা খায় যায়
সেনেকুৱা হয় নেকি তাৰপাছত আৰু নতুনকে বনাব নোৱাৰি
নোৱাৰ বহুত তান আছে প্ৰচেছটো বহুত লাম্বা প্ৰচেছ হৈ যায় গুড জব। চ' সেইকাৰণে কি বুলি কয় সেইকাৰণে এ আমাৰ তিনি মাহৰ মূৰত যাব এবাৰ চাই কিনে তোমাৰ কি চিয়াৰৰ উল চাউলটো ওলাই ওলাই কিনে তাতে বেছি থৈ যায় আহেগে। ম চাউল চাই, আমাৰ সেইটো চাউল খাম নেকি আৰু। এ ইটো চাউল বহুত মানুহে নাখায় অ এনেই লৈহে
আমাৰো নাখা
উমেই ৰেচন দ বেছি দিয়ে ন। কেই টকা দিয়ে বিশ টকা দিয়ে চাগে এক কেজিত।
কেইটকাত বা বেছে আমাৰ সেইটো গম নাপাও সেইটো বেচি কিনে আমাৰ এই চনা চক্তি চাউলটো লৈ আহে।
অ আমাৰ কি বুলি কয় আমাৰ আমাৰ ততে বিশ টকাত কেজি বেছি আহে, বিছ কেজি পাও, চাৰিশ টকা পাই যাওঁ আৰু এটা। মানে এটা পাঁচ কেজিকে পাও ন'। চাৰিটাৰ বিশ কেজি হৈ যায়, ত' সেই বিছ কেজি থকা মানে ৰেনত ৰেচনৰ দোকানতে দি থৈ আহে আৰু।
অ -অ -অ কি কি দিয়ে তোমাৰ লগত ৰেচন সাধন
আমাৰ এই লাষ্ট মান্থ দিছিল নেকি আহ তেতিয়া, দালি পাইছিল। আৰু চাউলটো পাইছিল আৰু এটা কিবা এটা বস্তু পাইছিল, নিমখ পাইছিল নেকি? অ নিমখ পাইছিল আৰু চিনিও পাইছে চাগে, চেনী, নিমখ। চেনী, নিমখ, দালি আৰু চাউল পাইছিল তোমাৰ।
অ অ এই এই বস্তুটো কি পইচা দি কিনিব লাগে না না ফ্ৰী ৰেচন কাৰ্ড থাকিলে
তোমাৰ চাউলটো ফ্ৰী কোনটো তোমাৰ দালি আৰু চেনি আৰু সেইটোত কিবা এশ টকা দুশ টকা দিব লাগে নেকি কিবা এটা পইচা এশ টকা এটা দিব লাগে চাগে মোৰ হিচাপত।
অ অ অ
কিবা এনেকা দিব লাগে এশ টকা হয় দুশ টকা কিবা এটা দিব লাগে মানে ডালিৰ চেনি আৰু অ বেগছে বহুত কমত দিয়ে ডালি এক কেজি দিয়ে চাগে চেনি দিয়ে আৰু সেনেক কেইটা মিলি কেনে চাগে এশ টকা হয় চাগে মোৰ হিচাপত
অ অ বেলেগ দোকানত কিনিব গেলে কিমান হ'ব
দে গা দালি কেজি আছনি তোমাৰ একশ টকা এনেই দোকানত একশ ডেৰশ টকা তোমাৰ ডালি কেজি তুমি ততে ডালি পাই ছা চেনি পাইছা আছা চেনীৰ কেজি পঞ্চাশ টকা নিমখৰ কেজি ত্ৰিশ টকা চ' সেই দুশমান টকা হয় তুমি এশ টাত পাই যোৱা বস্তুটো ফিফটি পাৰ্চে অফ পাই যোৱা আৰু
অ আও দে না
উম ত কাৱালিটি বা কোৱালিটি বা কেনেকুৱা তাতে সেইটো নাজানো গম নাপাওঁ ৰবা আৰে